হেল্ল শুনিছো, আ শুনি আছো। শুনি আছো কোৱা।
কি খবৰ?
এ ভালে ভালে ভালে। আছো আছো। তোমাৰ কেনে
চৰ্দি হৈ আছে, চৰ্দি হৈ আছে। তোমাৰ কেনেকুৱা?
অ', ঠিকে খাইছা।
ঔষধ খাইছো, ঔষধে কামত দিয়া নাই নে নে কি হৈছে নাজানো আ খাইছো। খাইছোঁ।
এই মাইনা, মাইনাজনীৰ কি খবৰ?
তাই ঠিকেই আছে, তাইৰো গাটো ভাল নহয়। হ'লেও আৰ আছে আৰু। বতৰ কেনেকুৱা, তাইৰ বতৰ বতৰ কেনেকুৱা?
বতৰ আজি কিবা যেন বৰষুণ পৰিব তেনেকুৱা হৈ আছে। কালি পৰিলে কিন্তু। ৰাতি এবাৰ এতিয়ালৈকে পৰা নাই বাৰু এতিয়া এই ৰাতিপুৱাৰ পৰা। কালি বহুত ডাঙৰ বৰষুণ পৰিলে এজাক এ মানে এঘাৰমান বজাত তাৰপিছত আকৌ পৰিলে ৰাতি তাৰপিছত আজিও তেনেকুৱা বতৰটোও ভাল নাই দিনত পৰিলে ডাঙৰকে পৰিছে এজাক পানী চানী ৰৈ গৈছে মানে বহুত ডাঙৰ তাৰপিছত মুকলি কৰিলে কৰি আকৌ সন্ধিয়ালৈ আকৌ এজাক কৰিলে সৰুকে তাৰপিছত এতিয়া আকৌ হেৰি বতৰটো কিবা উন্দলাই আছে পৰা নাই কিন্তু মেছেজ আহি আছে মানে নেক্সট তিনি ঘণ্টাত মানে বৰষুণ আহিব বুলি পেলাই আজিকালি মেছেজবিলাক পোৱা যায় যে
উমহ
একে আজৰি হলা নাই
উম এ নাই হোৱা হমা আজি দেওবাৰ যে অকণ লেধেম-ধেমীয়া হৈ আছে
কে হে হি মানুহৰ দেওবাৰে
কাপোৰ কালি এসোপা মান কাপোৰ ধুইছিলে কাপোৰ সোপা একদম গোটেই সোপা এতিয়া ৰ'দত দি দিছো এয়া নুসুকাই নহয় ৰ'দ বুলি নহয় আৰু এনেই আৰু
এনেই এটা তাপ থাকে ন তাতে হেৰি হ'ব মাইনা শুইয়ে আছে নেকি
অ শুই আছে তাই উঠি এ উঠা দেৰি
অ
অ কি শুৱা দেই ৰাতি
উম উম দেউতাক
আছে তেনেকেই কালি একে গাটো বহুত বেয়া কৰিছিলে তাই
উঅ এই ডাক্তৰক এবাৰ দেখাই দিছা নে নাই ন
এ দেখুৱালো ডক্টৰক তিনিবাৰ মানে দেখালো
অ মানে এতিয়া প্ৰব্লেমটো কি তাইৰ?
এতিয়া কাহ হৈছে আকৌ।
অ' কওক
কাহ আৰু পানী লাগি
সৰু ল'ৰা ছোৱালী কাহ হলে ন এই
মানে বহুত হেৰি হৈছে মানে -উইকনেছ আৰু বহুত ভাগৰুৱা তাই।
অ এই আৰু ঔষধ খালে কিন্তু বহুত
বহুত আগৰ কিন্তু মোৰ মানে পেহী ছোৱালীজনীয়ে কৈছে তাই দুৰ্বল হৈছে গাটো বেয়া এনেকে এনেকে থাকে। তাই মোক কলে তই দুৰ্বল হবলে কিয় দিছে তই খানাটো কিয় ভালকে খোৱা নাই কিন্তু মানুহে কয় মানে যে চৰ জ্বৰ হলে বা কিবা হ'লে ডিম খোৱাব নালাগে মাছ মাংস খোৱাব নালাগে। তাই আকৌ কালি মোক কৈছে হা?
হয় জানো সেইটো কথা?
ক কৈছে মানে কিবা নিউম'নিয়া হৈ যায়গৈ আমাৰ মাহঁতে আগতে সেইবোৰ গাই নহয় অদৰকাৰী কথাবোৰ
এ আগৰ আগৰ মানুহৰ কিনো আগৰ মানুহে তো এ তেনেকুৱাই ন ভালকে বুজি নাপাই যে আচলতে বহুতে কথাবিলাক।
অ' তাৰ পিছত তাই কৈছে ত তই ভালকে খুৱাবলে ল। মইতোতো ডেইলি তাক দিম খোৱাও মইনো কি দিম খোৱা হেৰি লোকেল দিম নে এনেই মই যি খাও দাক্টৰে কৈছে যি দিম পাই তাকেই খোৱাব দেইলি দিম খোৱা আৰু যদি মাছ থাকে তেনেহলেতো মাছেই যদি মাংস থাকে সুদা ভাত নোখোৱাওঁ তাক।
উম
আৰু সেইটো ময়ো চাইছো এই ভাল ডক্তৰ এজন আছে যে উম', -ইউটিউবত দি থাকে যে ইমৰান পাটেল যে, '- তেওঁ কৈছে। মানে তেওঁ কয় যে আপোনালোকে দিম ডেইলি এটা এটা খুৱাব এনে এনেকোৱা‌
আৰু ডিম মানে কি লোকেল কণী আৰু খোৱালেহে যে হেৰি হয় সেইটো নহয় কিন্তু ফাৰ্মৰ কণীও খুৱাব পাৰে
ফাৰ্মৰ কণী খুৱাব পাৰে। কিন্তু ফাৰ্মৰ কণীটো আমি নিজেই টেস্ট নাপাওঁ সিহঁতে নো
ন টেষ্টটো কম আচলতে সেইটো কাৰণেহে কিন্তু ভিটামিন-চিটামিন একেই থাকে ন।
অ'
প্ৰটিন বিশেষকে প্ৰটিন থাকে। কণী সেইটো কাৰণে খুৱাব লাগে ন। চবে খাব লাগে। কণীটো, প্ৰটিনটোৰ কাৰণে। ব
এওঁ মোক তেনেকে ক'লে মানে এটাকে হ'লেও দিবই। অ'
অ
নে ডক্টৰেও কৈছে, সেইটো কথা তাই হ'লেও কলে অ' আৰু তাই কি যে আমাৰ সিহঁতৰ পি, পি জি আছে যে সিহঁতৰ ঘৰত। তাই কৈছে আমাৰ যেতিয়া পি জি ছোৱালীলৈ মাছ-চাছ আনে তেতিয়া এ এতিয়া কাইলে কৈছে কাইলে মাছ খোৱাম আমাৰ ছোৱালীক। কিন্তু তাই সেই শিঙৰা মাছ এটা লৈ আহিছে তাৰ কাৰণে। অ' যেনে-তেনে খোলার মানে।
শিঙৰা নে শিঙি। শিঙি মাছে কয় হব বলা।
শিঙৰা বুলি কওঁ। তুমি?
টিঙৰা থাকে টিঙৰা মাছ এটা থাকে কিন্তু।
এ সেইটোৱে। হ
অ' সেইবিলাক টান মাছ বিলাক বোলে ল'ৰা ছোৱালিক খুওৱা ভাল ন। মানে ল'ৰা ছোৱালী বুলিয়ে নহয় টান মাছ বিলাক খোৱা ভাল আৰু।
চাহ- তাহ খালা নাই?
আ
চাহ তাহ খালানে নাই বোলো?
খালো খালো খালো।
আমাৰ ইয়াত দিছে অকণমান ৰ'দো এতিয়া
ৰ'দ দিছে
অকমানকে ওলাইছে আৰু ইমান গৰম পৰিছে এইকেইদিন এস বৰ্তমান হৈছে
বহুত গৰম আৰু এই গোপ গুপীয়াটো মাৰি থকা হৈছে বৰষুণ নিদিয়াৰ লগে লগে গোপগুপিয় আহি যায়
মোৰ ৰাতি মানে আতিন প হৈছে একেইদিন
চৰ্দি হ'লে ৰাতি ৰুটি খাবা
এ ৰুটি খাই গলা নে মই সেইদিনা ৰুটি খালো ছোৱালীয়ে, যি অশান্তি কৰিলে ত পা ভূমিয়ালো গোগোপাল
অ' গেছ হয় ন মইতো কণী যে মই কণী খাবই নোৱাৰা হৈছো এতিয়া গেছ হয় খুব
অ' আকৌ তাৰপিছত কি হয় এই মই হ এইটো কি বুলি কয় এই খোৱা কালি আটাই সিদিনাখন ছোৱালীৰ কাৰণে আন্ধছিলে মাগুৰ মাছ জিনধিত আছিলো
উম মই বেয়া পাও মই শিঙি মাছ মাগুৰ মাছ বেয়া পা
মাগুৰ মাছ বেয়া লাগে হে ন। সেইডালতো মই বাচিব, জিন্দেগী জীৱনত বাচি নপম হ'ল মই মাছ। মাছ কেতিয়াবা কাৎচিৎ মই ঘৰত বেছি পেলাই কটা কিন্তু মানে মই এইবোৰ মাছ-চাছৰ মিৰ কেঁচই নাই সৰুৰ পা। এইসোপা যেতিয়া মাছ পা আনিছে এডাল পিছল মাছ মানে এই বাকলি-চাকলি নাথাকে ন? উ, বাকলি-চাকলি নাই ন মাছটো। সৰু সৰু বাৰু বেছি ডাঙৰ নহয়, উম। মোৰ মানে এনেকুৱা গোন্ধাইছে মই এটাও মাছ নাখালোঁ দেই মা উ মাছ।
উ, মাগুৰ মাছ নহয় তৰকাৰী তৰকাৰী-চৰকাৰী বনালে মই কিবা গোন্ধ পাওঁ।
নাজানো মই, আমাৰ তাহ হাতে মানে একদম যিমান দাম হল এই মাগুৰ মাছ শ'ল মাছ এসোপা আনি থাকিব একে ঘিন লাগি যায় একদম আমাক তাত মানে খা খাই ভাল মাছ ইমান দাম লৈছে
ন সেইটো হয় খোৱা ভাল বেমাৰ হলে দেখোন ডাক্তৰে দেখোন কয় শিঙি মাছৰ জোল খাবা মাছ মাছৰ জোল খাবা কিন্তু এই তেজ বিলাক আৰু চবৰে ৰুচিবিলাক একেই নহয় ন কিছুমানে ভাল পায় ম মছ কিছুমানত মই বেয়া পাওঁ খ
নাই নাই মোৰ মানে একচুৱেলি মোৰ চৰ্দি লাগি আছে কাৰণেহে মই গোন্ধ নাপালো নহলে কালি চাগে উকলিয়ে থাকিলো হেঁতেন মই কাোতে তাৰ পাছত দুটা জিৰণ দি থৈছো দুটা ত
চৰ্দি হ'লে আকৌ এয়া মাংস খুব ঠিক যে জালুক দি জলকীয়া দি পেলাই ৰুটিৰ লগত তেতিয়া খাবলৈ মন যায় চৰ্দত
চৰ্দত সেই মাংস দি মাংস খাইছিলো একদম সৰক মাংস আনিলে আনি পেলাই সে জালুক কি ধুনীয়াকাকে জ্বলা চলা দি বনালো এককে বনালো মনাই লৈ পেলাই সেয়া যে বমিয়ালৈ যে
উম
বমিয়কে বাদ দি লোৱা ন বমি ৰাতিপুৱা ৰাতিপুৱা মানে মোক কালি ফোনো দেখিছো কিবা অদ্ভুত কিবা এটা আ কোল আলো কোলিয়া পিছত ত মই বাদ দিলো আৰু তাৰ পিছত বমি হলগে আৰু এই আধা খিনি মাংস সেয়া পেলাই দিলো
অ ইচ ইমান দাম দ কি ছাগলী মাংস
নহয় নহয় ঠিকনে বু
অ ছাগলী মাংসটো ইয়াত সাতশ নে চাৰে সাতশ নেকি?
নই, আমাৰ ইয়াতে সাতশ, ইয়াতো সাতশ।
উম। ইয়াতো সাত শ নেকি ছাগলী মাংস। সাত শই, অহ।
বহুত পইচা
সঁচাকে ন বস্তু সোপা ইমান দাম হৈছে
উ সাতশ। সাতশ টকা ধেমালি নেকি আৰু বাপা ঐ
অ'
এতিয়া ইয়াত আমাৰ তাত হাঁ হাঁহ হলে হাঁহ ছশ টকা দেই অ আপোনাৰ মাই তোমাৰ মাইকী মাইকী হাঁহ হলে পাঁচশ আৰু মতা হাঁহ হলে ছশ আমাৰ
অ' আই মতা-মাইকী লৈও কথা আছে
অ মতটো অকণ উৱেইট আছে যে ইয়াত মানে ইয়াত হাঁহটো কাটি দিব সাতশ টকা কেজি সাতশ নে চাৰে সাতশ
উম কাটি পেলাই বেছি দিম আজিকালি
অ' কাটে বেছি। এ এশ টকা দুশ টকাও আনিব পাৰি
উম
হয় সেটো কথা নাই
বস্তু খাবই নোৱাৰিছে ন' ইমান দাম হৈছে।
উম
ঠিক আছে বাৰু দিয়া তুমি কামত লগা নহলে ন।